হেল্ল' অ কি কৰি আছা? কি কৰি আছা?
এনেই আশ্ৰ বা বহি।
হয় নেকি?
উম তুমি কি কৰি আছা? নাই কোৱা মায়ে বনাই আছে, মায়ে বনাই আছে।
হয় নেকি? অ।
হয়, মায়ে লেচৰাও আৰু ভাত বনাই আছে।
হয় নেকি? অ অহ খবৰ পাতি ভাল?
অ ভালে আছে, জীয়াই জীন্দা আছো মানে আৰু।
ইমান ভা ইমানো ভালো নহয় মানে।
অ দেয়া, বতৰটো কেনেকুৱা তোমাৰ পানে?
এ পুৰা বৰষুণো দি আছে।
হয় নেকি আমাৰ পানেও বতৰটো বেয়া বৰষুণ বতৰ অলপ।
অহ। সুন্দি আছা মানে।
হয় নেকি অহ অহ আমাৰ পানেও বৰষুণ দি আছিলে, এতিয়া বৰ্তমান দিয়া নাই। অহ।
অ।
এনে তুমি আজি কি লৈছ চাহ বাই ইভিনিং ৰাতি লেচেৰা খাবা।
অ মায়ে বনাই আছে মানে ঘৰত ৰান্ধি আছে।
অহ হয় নেকি অহ আজি অলপ মোবাইল ফোনৰ বিষয়ে কথা পাতো দিয়া।
হ'ব দিয়া।
নাই বৰ্তমান তুমি কি ফোন ইউজ কৰি আছা?
এনড্ৰইড।
এণ্ড্ৰইড হয় নেকি, আহ তোমাক কি তোমাক কি ফোন বেছিকে ভাল লাগে?
এনড্ৰইডে ভাল লাগে, মোক আই ফোন ইউজ কৰি ভাল নালাগে।
হয় নেকি? কিয় আইফোন ইউজ কৰি ভাল নোপোৱা নেকি?
এই চুইটচ ভাল নালাগে মোক খালি কেমেৰাৰ কাৰণে অকল প্ৰসিদ্ধ হৈ মানে, মই নজানো মোক ভাল নালাগে।
তাৰ ফিচাৰছে কি বেলেগ বেয়া?
প্ৰব্লেম আছে চোৱা ষ্টৰেজ প্ৰব্লেম আছে, তুমি বেছিকে ফটো তুলিলেও ডিলিট কৰি থাকিব লাগিব। ব তাৰপিছত গুগলত উম যায় নাপায় আৰু তাৰ এইটোৰ ফট ত গলে ইমান ভালদৰে মানে পঠিয়ালেহে যাব তোমাৰ জানা গুগল আইডিত, নহ'লে আমি গুগল আইডিত ফটো চটো চাব পাৰো নহয় এনড্ৰইডত ডাইৰেক্ট গুচি যায়, কিন্তু এইটোত নাযায়। আৰু মোক মানে এইটো তাৰ বেটাৰী চাৰ্জ হল বেটাৰী লেভেল হল তাৰপিছত এইটো চলাবলে একেবাৰে আমি প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব লাগে। এইটো এপেল এপ বোলে তাতে আৰু এপেল এপৰ পাছৱাৰ্ডো থাকে বোলে একদম ঝেমেলা পায় পাইছো মই ভাল নালাগে মোক। আমাৰ ঘৰত ইউজ কৰে নহয় মই ভাল নালাগে।
হয় নেকি? অহ মইতো বৰ্তমান মইয়ে ইউজ কৰি আছো। আহ ম মোকটো তেনেকুৱা একো প্ৰব্লেম পোৱা নাই। তুমি যিমান প্ৰব্লেম কলা আহ অঁহ। আপেলৰ পৰা ইমান প্ৰব্লেম পোৱা নাই বাৰু আজি দেৰ এক বছৰে হ'ব ধৰিল চলোৱা।
মোক ভাল লগা নাই কিন্তু।
হয় নেকি? মই দুটা ফোন ইউজ কৰো এনড্ৰইডো ইউজ কৰো আইফোনো ইউজ সেইটোৱে ক কলা তুমি ফটো চটো তোলাৰ কাৰণে অলপ ভাল বুলি। সেইকাৰণে মানে আইফোনটো ইউজ কৰা যায় বেছিকে। আৰু তোমাৰ এনড্ৰইডটো আৰু বেটৰী চেটৰীৰ কাৰণে চলি যায় আৰু। কামৰ কাৰণে ফোন চোন আহিলে। কেনে এনড্ৰইড ইউজ কৰা যায়। আহ তোমাৰ অহ ফিউচাৰত এনে কি ফোন লব মন আছে? শুনিছানে? হেল্লো' হেল্লো। হেল্লো। হেল্লো।